অহ কোৱা কি খবৰ
এ আছো দিয়া তোমাৰ কি
মোৰো ভালে দিয়া বেয়া নহয় বাকী চাহ পানী খালা
অ খালো দিয়া তাকে আৰু এতিয়া বহি আছো অলপ তুমি খাই দিলা নে নাই
মই এইমাত্ৰ খালো ৰবা বাকী খবৰ পাতি ভাল নে তোমাৰ
সেই চলি আছো দিয়া আৰু বেমাৰ পাতি হৈছে ন অলপ মানে দিগদাৰ আছে থাকিবলৈ সেয়ে দিয়া আৰু চলি আছো
বেমাৰ কি বেমাৰ হৈছে তোমাৰ
এই এনেই অলপ চৰ্দি আৰু জ্বৰ এনেকুৱা আৰু
অ বাকী ফোন কৰিছা ভালে হৈছে ৰ'বা এটা কথাই পাতো আমি অলপ নে কি
কহ কোৱা কি কথা পাত পাতি পাতা তুমি আৰু তোমাৰ মনত বা আজি কি কিনেকুৱা বিষয় আহিছে আৰু তোমাৰ সদায় সদায় বেলেগ বেলেগ বিষয় আহি থাকে ন মনলৈ ত কোৱাচোন আজি তোমাৰ মনত কি এনেকুৱা বিষয় আহিছে কথা পাতিবলৈ পাতো দিয়া তাৰে ওপৰতে যি মই জানো কম দিয়া
কথা মানে তোমাৰ কি হ'ল এইটো আহ তোমাৰ আগতেতো যেতিয়া স্কুলত আছিলা তুমি নিশ্চয়কে তুমি শিক্ষামূলক যিবিলাক ভ্ৰমণ সেইবিলাকতো গৈছা চাগে ন
অ গৈছিলে এবাৰ মই স্কুলৰ পৰা তোমাৰ চকী লৈ গৈছিলো জানা নহয় ভূটানৰ যি ওচৰত আছে তালৈ
অ ত তাৰে বিষয়ে ভাবিছো অলপমান কথা পাতো বাৰু তুমি যিহেতু গৈছা ত তুমি কি ভাবা আৰু যে কেনেকুৱা লাগিল যায় বা কেনেকুৱা ধৰণৰ বস্তু দেখিলা তুমি সেই ক্ষেত্ৰত যাই
এই তোমাৰ মইতো গৈছিলো তোমাৰ বহুত মই যেতিয়া মই এল পি স্কুলত আছিলো আৰু পঞ্চম মান ষষ্ঠ শ্ৰেণীত আছিলো তেতিয়াই গৈছিলো দিয়াচোন বহুত টাইম হ'ল আৰু যোৱা ত মানে যাই কিনে ভালে লাগিছিল দিয়াচোন মানে নতুন এটা অভিজ্ঞতা হৈছিল মই তাৰ আগতে মানে সকলে এনেকে স্কুলৰ পৰা এনেকুৱা মানে কলৈ যোৱা নাছিল আৰু ওলাই কিনে পিকনিক খাবলৈ আৰু তোমাৰ ভ্ৰমণ কৰিবলৈ ত আমাৰ আহ যি শিক্ষক আছে শিক্ষক বিলাকে আমাক লৈ গ'লে ত আমি ফুৰি আহিলো যেতিয়াি ধৰি লোৱা আমি পুৱা ওলাইছিলো দিয়া আমি গৈছিলোঁ আৰু এই আগৰ যি সৰু সৰু যিবিলাক মেজিক গাড়ী আছিল ন তাত তাতে গৈছিলোঁ আৰু ত' এই চকীটো জানাই কোনফালে আছে আমাৰ ভূটানৰ যিটো চাইড আছে ভূটানৰ চাইডে আছে ত' তাতে গ'লোঁ আৰু যাই কিনেতো ভালেই লাগিল তোমাৰ তাতে তোমাৰ জা গ'লোঁ যাই কিনে যিবিলাক শিক্ষক আছে শিক্ষকসকলে আমাক যাই কিনে প্ৰথমে আমাক এই ব্ৰেকফাষ্ট যি আছে এই তোমাক কমলা হওক তোমাৰ যিটো তোমাৰ ব্ৰেড সেইবিলাক খাব দিলে তাৰপিছত কণী দিলে সেইিলাক খালোঁ আমি তাৰপিছত আমাক শিক্ষকসকলে এই যে নদীটো আছে ন ত নদীটোত আমাক অলপ চলপ এনেকৈ খেলিবলৈ দিলে অলপমান নদীৰ ফালে লৈ গ'ল তাৰপিছত পাহাৰ আছে ন তাতে বহুত এনেকুৱা আৰু ভিতৰত ভালেই দিয়া আৰু তাতে বহুত বগৰী গছো আছে মানে বহুত বগৰী গছ আছে। কমলা টেঙাৰ মানে যিটো তোমাৰ বেচা কিনাৰ যিটো কমলা টেঙাৰ দেখিবা ন কমলা টেঙা তুমি দেখিয়ে পাগল হৈ যাবা ইমান কমলা টেঙা তাতে পাইনে সেনেকুৱা আৰু তোমাৰ জেগাও আছে বহুত জোগা চাব চাব লগা আছে তাতে তাতে ওপৰৰ এটা হনুমান মন্দিৰো আছে তাতে বাৰু নগলো আমি মানে বহুত ওখ আৰু মানে উঠিব লাগে বহুত তেতিয়া সৰু আছিলতো নগলো আৰু এনেকে দিয়া মানে বহুত শিকিবলৈ পাইছো আৰু মানে কেনেকে মানুহে একেলগে মিলি জুলি আহ খানা খাব পায় বা কিমান মানুহ তাতে ভ্ৰমণ কৰিবলৈ আহিছিল জেগাবিলাক কেনেকুৱা অ সেনেকুৱা আৰু বহুত শিকিছোঁ দিয়া বাকী তুমিও ক'ৰবাত গৈছা নেকি এনে ফুৰিবলৈ
আমি স্কুলৰ পৰা এবাৰ তোমাৰ আমাক লৈ গৈছিল আৰু শিক্ষামূলক ভ্ৰমণ বুলি এইটো ক'ব পাৰা মানে পিকনিক আৰু শিক্ষামূলক ভ্ৰমণ দুটা হিচাপতে গৈছিলো আমাক লৈ গৈছিল তোমাৰ চানডুবি যে চানডুবি তালৈকে গৈছিলোঁ আমি
অ' চানডুবি আচ্ছা আচ্ছা বাকী কোৱাচোন চানডুবিত যাই তুমি কি শিকিলা বা তুমি কেনেকুৱা ধৰণৰ মজা ল'লা তাতে চানডুবিটো বিল ন এখন ত' তাতে কি কি চালা কি কি দেখিলা কোৱা অলপ মোকো
চানডুবি তোমাৰ চাবলগীয়া জেগাতো বহুত আছে আৰু কবলৈ গলে বহুত ভাল ভাল জেগাই আছে চাবলগীয়া তুমি চান্দুবিৰ যিটো দুটা পাৰ আছে ন এটা পাৰে তুমি ইমান বস্তু দেখা নোপোৱা কিন্তু নাওলৈ যদি আনটো পাৰে যোৱা তেনেহলে তুমি বহুত মানে এখন গাঁওৱে দেখিবা গাওখনত মানে ধৰা বহুত মানুহ আছে ধৰা স্থানীয় লোক তেওঁলোকে ভালদৰে গাওঁখন ধুনীয়াকে পৰিষ্কাৰ কৰি ৰাখে বা চান্দুবীৰ যিটো ৰদ আৰু চান্দুবীৰ বিলখন যেনেকে সৃষ্টি হৈছিল ত' তোমাৰ সেই চানডুবি বিলখনত যিটো পদুম ফুলৰ সংখ্যা সেইবোৰ দেখিও তুমি মনোমোহিত হৈ যাবা আৰু এনেকুৱা ধুনীয়া ধুনীয়া দৃশ্য তাতে আৰু চানডুবীৰ কথা কবলৈ গ'লে তাৰে স্থানীয় বস্তুবোৰ বহুত আছে চাব কাৰণে স্থানীয় হাত। নিৰ্মিত বহুত এনেকুৱা বস্তু আছে যিবিলাক তুমি লৈ আহিব পাৰা ঘৰলে বা সেইবিলাকৰ বিষয়ে তুমি শিকিব পাৰা বা স্থানীয় লোকৰ পৰা জানিব পাৰা কেনেকে আৰম্ভ হৈছিল বা কেনেকুৱা ধৰণৰ উম সেই সৃষ্টিৰ মানে তোমাৰ আৰ্হিত কেনেকুৱা ধৰণৰ কাহিনী আছে ত সেইবিলাক জানিব পাৰা আমি বিশেষ মানে আমাৰ সেনেকুৱা কোনো প্লেন নাছিল আমি পৰিকল্পনা কৰা নাছিলো যে চানডুবিললৈ যাওঁ আমাৰ হঠাৎ এদিন মানে কি হ'ল স্কুলত থাকোতে হঠাৎ সকলোৱে ভাবিলোঁ যে ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া মানে আমাৰ যোনজন প্ৰিন্সিপাল না বাইদেউ আছিল তো তেৱে আহি কিনে কৈছিল যে তোমালোকে চানডুবি যাবা নেকি ত' সেই সেই হিচাপত আমি গ'লো আৰু গলো তাতে ফুৰিলো ধৰা আমি ৰাতিপুৱা ছয় বজা মানত ওলাইছো ইয়াৰ পৰা ওলাই ৰাতি আহোঁতে হেই তোমাৰ দহ নে বাৰ বাজিছে আৰু ক'বলৈ গ'লে
অ হয় নেকি ঠিকে দিয়া মানে ফুৰিব লাগে আৰু সৰু থাকোতে য নুফুৰা তুমি ত তেতিয়া যেতিয়া ডাঙৰ হবা তেতিয়াতো তুমি অকলে ফুৰিব লাগিব ন ত সৰু থাকোতে লগৰ লগত এনেকুৱা স্কুলৰ পৰা যি টো তোমাৰ যাত্ৰা এই যাত্ৰাটো বহুত ভালে দিয়া ভাল আৰু শিক্ষাৰ ক্ষেত্ৰতো ভাল তোমাৰ নতুন নতুন বস্তু শিকিব পাৰিবা অভিজ্ঞতা তুমি ল'ব পাৰিবা কেনেকুৱা কেনেকুৱা জেগাবিলাকৰ সেনেকুৱা আৰু বাকী তোমাক এটা কথা সুধো নেকি
সুধাচোন কি কথা
মানে তুমি এই যিটো আছে আহ ভ্ৰমণ শিক্ষামূলক ভ্ৰমণ এই শিক্ষামূলক ভ্ৰমণ যি আছে এই ভ্ৰমণটো ছাত্ৰ ছাত্ৰী বা তোমাৰ এজন মানুহৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ তুমি ক'ব পাৰিবা নেকি
তুমি ভাল প্ৰশ্নই সুধিছা এইটোৰ মানে যদি উত্তৰ দিব লাগে অলপমান বহলীয়া হৈ যাব কথাটো বাৰু মই তুমি সুধিছা যিহেতু মোক কওঁ মানে ভ্ৰমণ মানে কেৱল ঘূৰা ফুৰা বা ফূুৰ্তি কৰাৰ বিষয়েও নহয় দিয়াচোন শিক্ষামূলক যিটো ভ্ৰমণ তাতে শিক্ষা শব্দটো যিহেতু আছে ত তাৰে অৰ্থ হ'ল মানে তুমি যলৈকে যাবা যি ঠাই ফুৰিবা সেই বিষয়ে তুমি কি জ্ঞান আহ আহৰণ কৰিছা বা কি শিকিছা এতিয়া মই যেনেকে ক'লো চান্ডুবিলৈ যোৱা বুলি ত' মই তাত তোমাক কোৱাৰ দৰে ধৰা তাৰে যিবিলাক স্থানীয় লোক বা চানডুৱী যিবিলাক পুৰণি কাহিনী বা পুৰণি ইতিহাস কেনেদৰে নিৰ্মাণ হৈছে বা কেনেদৰেণে গঢ় লৈ উঠিছে সেই সমাজখন বা তাৰে স্থানীয় লোকবোৰে কেনেদৰে ইমান ধুনীয়াকে ৰাখিছে ত সেইবিলাক যিবোৰ কথা সেইবিলাক মানে শিক্ষাৰ আৰ্হিত পৰে আৰু সেইবিলাকৰ জৰিয়তে মানে কি কৰিব পাৰে মানুহে যদি মই ইচ্ছা কৰো আৰু যদি মোৰ তেতিয়া জানিলো হয় তেতিয়া হ'লে মই কি কৰিব পাৰিলো হয় সেই বিষয়ে মই লিখিব পাৰিলো হয় বা নিজে এখন বুক কিতাপ হওক বা তাত পেপাৰত যিবিলাক আৰ্টিকেল দিয়ে সেইবিলাক লিখি কিনে মই হয়তো পঠাব পাৰিলোঁ হয় কিন্তু সেই সময়ত সেইখিনি জ্ঞান নাছিল দিয়াচোন কাৰণ ইমানটো আমি পৰিকল্পনা কৰি যোৱা নাই বাকী ভ্ৰমণৰ কথা ক'বলৈ গ'লে ভ্ৰমণ মানে যদি সঁচাকৈ কওঁ জীৱনৰ এটা গুৰুত্ব গুৰুত্বপূৰ্ণ অংশ বুলি ক'ব পাৰা যদি ভ্ৰমণ তুমি জীৱনত এবাৰ কৰা নাই বা ভ্ৰমণত যোৱা নাই তেনেহলে যিটো ভ্ৰমণৰ গুৰুত্ব সেইটো গুৰুত্বৰ বিষয়ে মানে তুমি জানিব নোৱাৰিবা কবলৈ গলে আৰু ভ্ৰমণ এনেকুৱা নহয় ন তুমি যে যাবা যাই কিনে ফুৰিবা ফুৰি আহি হৈ গ'ল আৰু তাতে যাই তুমি কি শিকিছা বা তাতে যাই কি দেখিছা সেইটো তুমি দহজন মানুহৰ আগত ক'ব জানিব লাগিব বা তোমাক যদি প্ৰশ্ন সোধে তাৰে ওপৰত ঠাইখনৰ ওপৰত সেই প্ৰশ্নবোৰ যিটো উত্তৰ সেই উত্তৰবোৰ তুমি জানিব লাগিব ভ্ৰমণে মানে মানুহক জীৱনত এনেকুৱা কিছুমান বস্তু শিকা হয়তো সেই যিজন মানুহে ভ্ৰমণ কৰিছে আৰু যিজন মানুহে ভ্ৰমণ কৰা নাই তেওঁলোকৰ যিটো পৃথকতা সেইটো তুমি তেতিয়াই বুজি পাবা কাৰণ ভ্ৰমণ কৰা মানুহ এজনে বিভিন্ন ঠাইৰ বিভিন্ন কথা তোমাক সহজে কৈ দিব তুমি যদি সোধা কিন্তু যিজনে কেৱল মোবাইলত দেখে বা টিভিত দেখে তেওঁলোকে খালি মানে ক'ব পাৰিব যে ঠাইতো ঠাইতো কেনেকুৱা হ'ব পাৰে বা কত আ বা কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে সেইটো কব পাৰিব কিন্তু বাস্তৱত দেখা আৰু ফোনত দেখাতটো তুমি পাৰ্থক্য জানাই চাগে কব নালাগে তাৰে ওপৰত।
হয় দিয়া ঠিকে কৈছা দিয়া মানে যিটো তোমাৰ ভ্ৰমণ কৰাৰ ফলত যিটো আমাৰ এটা শিক্ষা হয় আৰু মানে যিটো আমি এটা অভিজ্ঞতা লাভ কৰো আৰু অ মানে ধৰিলোৱা তোমাৰ অ তুমি ধৰিলোৱা গ্ৰুপৰ তুমি মেনেজ কৰিলা আৰু বিলাক অ ছাত্ৰ মাজত তুমি নিজকে এটা দলপতি হিচাপে তুমি মানি ল'লা বা দলপতি হিচাপে তুমি পইচাবিলাক উঠালা লগৰ মানে যিবিলাকে যায় তেওঁলোকৰ পইচা উঠালা সেইবিলাক জমা কৰিলা সেইবিলাক এখন লিষ্ট বনালা বা সেইবিলাক তুমি ছাৰ বাইদেউসকলক দিলা ত' তেতিয়া যি তোমাৰ দলপতিৰ যিটো তোমাৰ অভিজ্ঞতা সেই দলপতিৰ অভিজ্ঞতা হোৱাৰো মানে বাঢ়ি যায় বা তোমাৰ ধৰি লোৱা তুমি নিজৰ মানে এটা নিজৰ কাম বা বা বহুতজনৰ কাম তুমি নিজৰ নেতৃত্বৰে আগবঢ়াই লৈ যাব পাৰিবা ত' সে শিক্ষা দিয়ে লগতে তোমাৰ আ যিবিলাক শিক্ষা হওক তোমাৰ নতুন অ নতুন জেগাৰ বিষয়ে জেগটো বিষয়ে আমি কথা জানিব পাৰিম বা সেই জোগাটো কিয় বিখ্যাত জেগাটোত কি কি মানে আছে বা জোগাটোৰ কাৰণে মানে মানুহ বিলাকৰ কেনেকুৱা সুবিধা হৈছে বা জেগাটোত চাব লগা কি কি আছে বা জেগাটোত তোমাৰ ধৰি লোৱা অন্যান্য যিবিলাক জীৱ জন্তু হওক পশু পক্ষী হওক বা অন্যান্য যিবিলাক হওক সেইবিলাক কথা আমি জানিব পাৰিম ন যেতিয়া আমি ফুৰিব যাম তেতিয়া আমি বাহিৰৰ মানুহৰ কথাও বেছিকৈ জানিব পাৰিম সেইটো সেনেকুৱা সেইটো ঠাইৰ মানে মানুহ কেনেকুৱা ব্যৱহাৰ বা কেনেকুৱা আচৰণ কৰে বা তোমাৰ বাহিৰা যিবিলাক আমাৰ জ্ঞান আছে সেই জ্ঞানবিলাকো আমি আহৰণ কৰিব পাৰিম ত' ক'বলৈ গ'লে শিক্ষাৰ যিটো ভ্ৰমণৰ যিটো গুৰুত্ব সেই গুৰুত্বটো বহুতেই দিয়া বাকী আজিলৈ হ'ব দিয়া নহ'লে
দিয়া হ'ব দে ৰাখিছোঁ দে